অহ কি কৰি আছে ভাল?
অ অ ভালেই। এ নাই নাই কৰা নাই। বনাইহে আছে।
অ বনাই আছে।
যে সেইটো কাৰণে ৰেষ্ট লৈ আছো।
অ তাই ধুনীয়া দিন আপোনাৰ।
অ তিনটা দিনহে ৰেষ্ট ল'ব পাৰো আও সেইটো কাৰণে ৰেচ লৈ আছো বনাই আছে কি কি কৰি আছা ভাত বনাইছা
অ ভাত বনাবলৈ যাও আৰু বনোৱা নাই আৰু মই ৰচোন ফোন এটা কৰো
অ নাই এনেই বিছনাখনত বাগৰি আছো আৰু
অ'
তাকে বোলো বতৰটো ভাল নহয় বৰষুণো দি আছে কি বনাওঁ কি নবনাওঁ কি ৰেচিপি বনাও তাকে চিন্তা কৰি আছো।
অ' ঠাণ্ডা বতৰ অলপ মানে অকমান হেৰি খালে মানে জ্বলা খালে ভাল লাগিব
উম তাকে কি বনাও বোলো
এতিয়াতো কি কি চিজন আছে কঁঠাল গুটি আছে। যে কঁঠালগুটি ঘৰত আছে নাই? অ কঠাল গুটি মাছ মাছ যদি আছে কঠাল গুটি টিয়ে মাছে মছলাপাতি বনোৱা ধুনীয়াকে।
কঁঠাল কেনেকে বনাই নো কঁঠাল গুটি মাছ মোৰ বনাই পোৱা নাই কিন্তু
অ অ হেৰি কৰিবা এই কঁঠাল গুটি খিনি ভালকে গুচাই কৰি অকণ বইল কৰি ল'বা কুকাৰতে, বইল কৰি লৈ তাৰপিছত তুমি এতিয়া টেঙা দি খা ঠাণ্ডা বতৰ হৈছে টেঙা দি খাব নালাগে
অ মচলা অ অ
অ' চব বিধৰ মছলাখিনি পিচি ল'বা, পিচি লৈ আৰু তাতে হেৰি কৰিবা তেলত পাঁচফোৰণ গোটা জিৰা কেইটামান দিবা তাৰপিছত তেজপাত দিবা তাৰপিছ মছলাখিনি গুলি ল'বা অকণ গৰম পানী দি বা পিয়াজো দিবা তাৰপিছত অকণমান ভাজি থাকিবা অকণমান ফুট অহা নিচিনা হোৱাৰ লগে লগে এই বইল কৰি থোৱা কঁঠাল গুটি কেইটা অকনমান পিচ অকনমান হেৰি কৰি ল'বা গিলাচৰ হেৰি দি পিচি ল'বা অকণ তাৰপিছত তাত তাত দি দিবা তাৰপিছত ভাজি থাকিবা তাৰপিছত উতলা পানী অলপ তাত দি দিবা আও তাছত যেতিয়া উতল আহিব তাৰপিছত তাত মাছ দি দিবা
আলুৱে মাছে যেনেদৰে বনাই তেনেকে ন ৰেচিপটো চেম আৰু আলু, মাছৰ নিচিনাকি বনাব ই আৰু হেল্ল'। হেল্ল' গম পোৱা নাই হেল্ল'
অ শুনি আছো শুনি আছো অ
অ' মই আপোনাৰ মাতটো শুনা নাই। কিবা নেটৱৰ্কক অ' এতিয়া খোৱা-বোৱা কৰিলা জানো
নাই, নাই খোৱা নাই অ'। এই ল'ৰাটোয়ে পঢ়ি
উম অ' নাই। উ কি কলে হেল্ল'
হেল্ল'
অ
তাৰ বাবে যে ভাল
অৱ এয়া সনেকেই আছে অকমান নহৰু খুৱাই দিছো দুই এটা
অ অ আৰু হেৰি কৰিবা ই এটাক কাপোৰ দি থবা কাপোৰ দি থবা গাত উম। তেল- হেৰি কৰিবাচোন। তেল তেল মালিচ - তেল মালিচ কৰিবা তাৰ পিঠিত।
এনেকে হেৰি কলা জিৰাটো তেলত দি পেলাই গৰম কৰি পেলাই। তেনেকেই দিছোঁ। পিঠিত মানে মালিচ কৰি দিছোঁ। অ'। অ', হেল্ল'? হেল্ল'? অ', হেল্ল'? হেল্ল'?